লাও।
অ কোৱা। হেল্ল'।
শুনি আছে ন।
অ মই শুনি আছো।
আহ কি বুলি কি কৰি আছা পিছে।
মই এনেই বহি আছো ইমান গৰম দিছে। তুমি কি কৰিছা।
এ মইো গৰমতে ঘৰতে বহি আছো ৰবা এই বতৰৰ কাৰণে মোৰ গা। কা জ্বৰ চৰ হৈ গৈছে ৰবা।
হয় নেকি অ হয়ও আজিকালি ইমান যে বতৰ। বেয়া হৈছে গৰম এইমাত্ৰ ৰ'দ দিব আৰু এবাৰ। ৰ বৰষুণ দিব।
অ এই বতৰৰ পৰিৱৰ্তনৰ কাৰণেতো মোৰ বেমাৰো হৈছে আৰু মোৰ বুলি নহয় বহুত। মানুহৰে মানে বেমাৰ আজাৰ হৈ গৈছে এনেকুৱা বতৰত।
বি বালিতো আছে।
উম সেই ধূলি বালিৰ কাৰণেতো হৈছে আৰু এ বহুত। উম বহুত এনেকুৱা আছে আৰু নকবা এইবিলাকৰ কথা। পিছে হেৰি খবৰ পাতি ভালনে তোমাৰ
ময়ো আছো দিয়া ভালে তোমাৰ কি খবৰ।
অ আছো ময়ো ঠিকে থাকে। পিছে এইকেইদিন যে ইমান। হা।
তোমালোকৰ পিনে এতিয়া ৰ'দ দি আছে নেকি।
অ দি আছে একদমবাৰে বহুত ৰ'দ দিছে। অলপমান ৰ'দ দিয়ে তাৰপাছত আৰু জানাইচোন বতৰৰ কথা তাৰপাছত আৰু অলপ পিছত মানে। ডাৱৰীয়া টাইপৰ হ'ব তাৰ পিছত আৰু ৰ'দ দিব সেনেকুৱা।
উম আমাৰো একেই। আৰু কোৱা কিবা কৈ আছিলা।
অ কি বুলি কয় এই সিদিনাখন যে ভূমি কম্প আহিছিলে গম পাইছিলানে তুমি।
অ ইমান টাইম আহিছে ন আমিতো পুৰা ঘৰৰ পৰা বাহিৰত। উলাই গৈছিলো ইমান সময় গোটে।
নকবা আৰু এই। আ কি কয় ৰাতি এবাৰ আহিছে আৰু দিনত এবাৰ আহিছিলে দুইবাৰ আহিছিলে। ৰাতি অলপ জোৰকে আহিলে নেকি
অ ৰাতি পুৰা দুই মিনিট মান টাইম আছিল চাগে।
অ দুই মিনিট অ এ বহুত ভয় লাগিছে মোৰ মানে ফাৰ্ষ্টতে লাহে লাহে কৰি আহিছিলে ন। তাৰপিছতহে অলপ স্পীড হৈ গৈছিলে ত তাৰ কাৰণে মোৰ বহুত ভয় লাগি গৈছিলে মানে। নকবা আৰু ভাবছিলো যে ঘৰ চৰ কিবা কিবি ভাঙি কেনে পৰিয়ে যায় নেকি। তাৰপিছত ভগৱানৰ কৃপাত অ ভগৱানৰ কৃপাত একো নহ'ল। কিন্তু শুনা পাইছানে বাহি বেলেগ জোগাত মানে আমাৰ ইয়াতে বাৰু এনেকুৱা একো নহল। কিন্তু হেৰি অসমৰে বেলেগ জেগাত মানে বহুত এনেকুৱা যে হৈ গৈছে।
অ ভূমিস্খলন হৈ গৈছে পাহাৰ ভাঙি কেনে ৰাস্তা কিমান মান মানুহ যে মৰিছেও ঘৰ ভাঙিছে দোকান ভাঙি গৈছে।
অ দোকান পাহাৰ এনেকুৱা ভাঙি গৈছে। বহুত কষ্ট হৈছে মানুহ বিলাকৰে এনেকুৱা ভূমিকম্পটো অহা কাৰণে অসুবিধা বিধাও বহুত হৈছে।
অ আৰু যে বৰষুণ দি থকা কাৰণে পুৰা বানপানী হয়। লগত ভূমিস্খলন হৈ কেনে যে অসমৰো ভিতৰত সোমাইছে। আৰু বানপানীও হৈছে কিছুমান জাগাত গম পাইছানে।
অ বানপানী হোৱা খবৰটো বাৰু পাইছো কি বুলি কয় আৰু এই তাক তে মই কব বিচাৰিছিলো যে তুমি এনে কি ভাবা ভূমিকম্পৰ পৰা আহিলে কি ৰক্ষ ক্ষা কৰিব পাৰা এনেকুৱাতে কি চেফটি লব পাৰো আমি?
আমি ভূমিকম্প যেতিয়া আহে তেতিয়া গম পালে ঘৰৰ পৰা বাহিৰত একদম খোলা জাগাত যাব লাগিব। এনেও আজিকালি কব নোৱাৰি ন কিমান জোৰে আহি যায়। প্ৰথমতেতো লাহে আহে। আৰু আহি কেনে কিমান বিল্ডিং ভাঙিছে।
উম কিমান মানুহৰ মৃত্যু হৈছে এনেকুৱা অ। হয়। সেইটোতেতো বহুত মানুহৰ মানে অনিষ্ট হৈছে আৰু এইবিলাক ভূমিকম্প আহেই কিমান কি ঘৰচৰ ডাইৰেক্ট বেছিভাগতো বিল্ডিং খিনি ভাঙাৰ বেছি ভয় থাকে কাৰন কি তাৰ পৰা সহজে ওলাই কেনে আহি দিবও নোৱাৰে ন মানুহ বিলাকে ত যদি ওলাই আহিব নোৱাৰে তে তিয়া মানুহে ঘৰৰ ভিতৰত এনেকুৱা ভাল জাগাত ছেফ্টি জাগাত সোমাই থাকিব লাগে।
আৰু যে আজিকালি মানুহ বোৰেও কম নহয় নহয়। পাহাৰ চাহাৰৰ মাটি কাটি আছে তাতে ঘৰ বনাই আছে লগতে গছ গছনিবোৰ কাটি আছে। সেইবোৰৰ কাৰণে সেইবোৰ সেইবোৰ নামি আহে তলত মানুহবোৰে গছ কাট কাটি নাকাটি কেনে ৰুব লাগে। তেতিয়াহে কম হ'ব এইবোৰ।
নকবা আৰু। বতৰত মোৰ গাটোয়ে বেয়া হৈ আছে নহয় গাহ বিলাকৰ কাৰণে
উম ঔষধ খাবা।
অ ঔষধ খাইছোয়ে ৰ'ব ভালে পোৱা নাই তথাপিও এই বতৰ সিদিনাখন অমান বৰষুণ দিছিলে নহয় বহুত জোৰ কৰি তাতে অলপমান ভিজি গ'লো নহয় সেইকাৰণে আৰু এতিয়া বৰ্তমান আৰু ব বৰষুণত ভিজিলে। বেমাৰ হৈ যায় না মানুহৰ।
হয় হয় এই বৰষুণটোৰো আৰু সেই টাইম ন থাকে ন যেতিয়াই তেতিয়াাই আহি যায় আহি কেনে ঘৰ চৰ আৰুতো ইমান বানপানী হয় ৰাস্তাত আমাৰ পিনেতো বেছি হয়। গাড়ীবোৰ ইমান জাম লাগে। যাৰ কাৰণে মানে ক'তো কলেজত যাব নোৱাৰো। ইফালৰ মানুহ ইপিনি যাব নোৱাৰে। আৰু ৰাতিপুৱা বৰষুণ দিলেটো আৰু বেছি দিগদাৰ হয়।
পাহাৰীয়া জেগাত যোনে যোনে থাকে সিহঁতো আৰু সমস্যা বৰষুণ দিলে। পিছল হয় জেগাবলাক নামি যাব নোৱাৰি। লগতে আৰু ইফালে বাই চানস যদি মাটিবিলাক খহি যায় তাতেও। পৰে কেনে মৃত্যু হোৱাৰ চান্স থাকে বহুত সমস্যা আছে।
আমাৰ পিনেতো ইয়াতে পাহাৰৰ ওপৰত ৰঙা মাটি ন চব। পিছল পিছল তাৰ পৰা পৰি আনকি গাড়ী গাড়ী বোৰতো নুঠে। মানুহবোৰ পিছলি পৰে কিমান মানুহ এনেকে মৰিছেও আমাৰ ইয়াত। তে।
অ এই বেয়া জেগা তেনেকুৱা মাটি পোত খাই যায় ন। সেইকাৰণে এই সেইবিলাকৰ ওপৰত মানে অলপ একচন ললে ভাল হয় ন। কাৰণ কি কিমান মানুহৰ মৃত্যু। টো হৈ যায় এনেকুৱা চাওঁতে চাওঁতে সৰু সৰু বস্তুতে।
সেইবোৰৰ কাৰণেটো গছ গছ বোৰ ৰুব লাগে ভাল কৰি আৰু পানী চাই। দিব লাগে মানুহবোৰে পানীও নিদিয়ে পানী নাই বুলি কয়। এইকাৰণেতো ইমান সমস্যাবোৰ হৈ আছে অসমত।
উম সেইকাৰণে এইবিলাক এটা এটা সমস্যা উম। এটা এটা সমস্যা ৰোধ কৰাৰ চেষ্টা লব লাগে ন। অৱশ্যে আমিও লব লাগে আৰু। লগতে চৰকাৰেও ল'ব লাগে।
হয় আৰু যে এইবোৰ যে প্লাষ্টিক বোৰৰ। কাৰণে মানুহবোৰে য'তে ত'তে পেলাই তাৰ হয়।
উম জাবৰ জোথৰ কৰে। এইবিলাকতেটোতো প্ৰদূ্ষণো কিমান হৈ আছে।
লগত জীৱ জন্তুও কষ্ট পায়।
অ আৰু যতে ততে প্লাষ্টিক পেলোৱাৰ কাৰণেতো বহুত জন্তুৱে নাজানে ন সিহঁতে। খাই দিয়ে ত প্লাষ্টিক পেটত সোমাই যায় ত সেনেকুৱা সিহঁতৰোতো বেমাৰ হয়। তেনেকুৱা অনিষ্ট হয় ত সেইবিলাক কৰিব নালাগে মানুহ বিলাকে ডাষ্টবিনতে পেলাব লাগে।
আৰু নলা নলাবোৰ দেখিছা নাই নলাবোৰ এনেকে। টাবৰেৰে ভৰ্তি হৈ থাকে তাৰে পিছত যেতিয়া বৰষুণ হয় তাত। তে পানী সোমাব নোৱাৰি গোটেই ৰাস্তাত পানী গোটেই নলাৰ পানীৰ। কৰা কিবাৰ পানী আৰু মানুহ বোৰে ক। সেইবোৰক কব চৰকাৰে একো কৰিব নোৱাৰে বুলি কিন্তু মানুহে নিজে নকৰে।
তুমি তুমি নটিচ কৰিছানে আজিকালি। গুৱাহাটীত ইমান বৰ অলপ বৰষুণ দিলেই বানপানী হয়। ইমান মানে সামান্য সামান্য বৰষুণ দিল। বাৰ ইমান বোৰ কিবা কিবি বনাই কাৰনে মানে পানী যোৱা ৰাস্তাতো নোহোৱা হৈ গৈছে যে। তাৰ কাৰণে অলপমান বৰষুণ দিলেই পানী বিলাক জমা হয় কেনে ব্ৰিজৰ পানী খিনিও জ। মা হৈ যায় কেনে বানপানী হৈ যায় আৰু খবৰ পাইছিলা নে তুমি মানে। যাছে
অ এ তিৰজা তিৰোতাই জ্বলিছে। নালাত সোমাই গৈছিল।
অ এই এইবিলাক বস্তু অলপমান হেৰি কৰা চাব লাগে হয় নে ন। কাৰণ কি আৰু মজবুত কৰিও বনাব লাগে।
আৰু যে গুৱাহাটীৰ গুৱাহাটীৰ এইবোৰ নালা। বোৰ মানে ফুটপাতেদি যাবৰ কাৰণেও ভয় লাগে এ ইমান এইবোৰ ঘটনা হৈ থাকে যদি। সোমাই কেনে ভিতৰত যায়। এতিয়া বাৰু ভাল বতৰ হ'লেতো কথা নাই কিন্তু বৰষুণ বতৰত ইমান। পিছল হৈ কেনে যদি সোমাই-
সেইবিলাক সেইকাৰণে ভালদৰে- ভালদৰে বনাব লাগে ন চৰকাৰে বনাই কেনে আৰু ভালদৰে চাই চিতি কৰিব লাগে- নহলে বা কিমান মানুহ সোমাই কেনে- ইফালে মৃত্যুও হৈ আছে কিমান মানুহৰ কি কি হৈ আছে
মোৰ মতেতটো চবতে ভাল কৰে ফাচ ফাচ ডাষ্টবিন বোৰ ইজ কৰিব কাৰণে ক'ব লাগ গে ডাষ্টবিন বোৰ এনে থাকে কিন্তু মানুহে ইউজো নকৰে যাৰ ফলত ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ থাকে আৰু গছ গছনিও ভালকে ন নৰুই এনে নামতে সংস্থাবোৰ পাতি থৈ দিছে ছে কিন্তু কাম নকৰে।
অ সেইবিলাকৰ আৰু অৱশ্য জাবৰ জোথৰ পেলোৱা সেইবিলাক মানুহ বিলাকে নিজে আমিও বা তুমিও মইও সেনেকুৱা হেৰি হ'ব লাগিব ন তাৰ ওপৰত অ দায়িত্ব লব লাগিব যে আমি যেন নেপেলাও সেনেকুৱাকে আৰু অৱশ্য ক অকল এজন দুজনে শুনিলে নহব সকলোৱে আমি শুনিব লাগিব যে এইটো মতে নিয়ম মতে চলি যাব লাগে কিন্তু কিছুমানে মানিব কিছুমানে নামানে সেইটোৱে এটা হৈছে ডাঙৰ সমস্যা।
মানুহবোৰৰ সেইয় কাম হৈছে আৰু। খালি মানুহবোৰে ভালে অকল কমপ্লেইন দিব পাৰিব নিজে একো কাম নকৰে আৰু অকল চব চৰকাৰে কৰি দিব লাগে আৰু চৰ হয় চৰকাৰেও কম নহয় আকৌ মানে একচন বোৰ সেইকাৰণে বাহিৰত দেশবোৰত ভাল হৈ আছে চব পিনে আমাৰ যদি মানে এইবোৰ কৰিব লাগে বুলি ষ্ট্ৰিক লি ৰুল হ'ব লাগে হয়নে?
বনাব লাগে হয় হয় তাকে আৰু এতিয়া আমাৰ আহ লোৱা ভৱিষ্যতৰ এইবিলাক চা ই। সেইবিলাকৰ ওপৰতেতো ডিপেণ্ড কৰে ন এইবিলাক যদি ভাল আ গ্ কেনেকুৱা হব।
সেইবোৰৰ কাৰণো গৰমো বাঢ়ি গৈছে আৰু মানুহবোৰো হে- সেইকাৰণে সোনকালে সোনকালে মৰিও আছে ইমান গৰমত পৃথিৱী- খন আমি যদি ভালকে নাৰাখো কোনে ৰাখিব পাৰো
আৰু গম পাইছানে এইবাৰ - কিমান গছ অৰুএই তাতে বৈছ কা বেছি আছে সেইটোৱেই।
অ হয় হয় শুনিছোঁ আৰু যে ভাল ভাল জোগা বোৰত যে গছ বোৰ কাটি আছে
উম বনাঞ্চল ধ্বংস কৰি আছে
আৰু যে আগতে আগতেতো বাৰু আছিলে থাকাবোৰো কাটি কেনে- এতিয়া নতুন নতুন ব্ৰিজ বনাব ধৰিছে সিহঁতে। ব্ৰিজবোৰৰ জোগাত যদি ভাল কৰি। গছৰো এটা ঠাইল বনালে মানলে সেইটো তেতিয়া বেছি ভাল হ'ল হয়।
উম হয় তাকেতো।
বাকী তুমি ঘৰত গছ ৰোৱা নে নোৰোৱা।
অ মই গছ ৰো ঘৰত। ফুলৰ গছ ৰো আৰু বহুত অমিতাৰ গছ ৰোইছো আমাৰ কলগছো আছে। আমাৰ এনেকুৱা বিভিন্ন ধৰণৰ গছ আছে।